হেল্ল'।
হেল্ল'। অ', শুনিছনে।
শুনিছনে।
অ', অ', শুনিছো তই শুনিছ।
কি কৰিছ?
নাই এনেই আছো ৰ।
তই।
আছো আছো এনেই আছো।
অ'। আজিকালি সময়বোৰ কেনেকে কি কটাং একো ধৰিবই পৰা নাই জান।
অ', হয় দেই। সময়বোৰ আজিকালি বহুত মানে সময়ে নাথকা হৈছে মানুহবোৰৰ।
তাকে।
মানে মেইনটেইন কৰিব জানা নাই আৰু কেনেকুৱা সময় কেনেকুৱা কি কৰিব লাগে আৰু।
তাকে।
সময়ৰ সঠিক ব্যৱহাৰ হ'লে মানে ভাল দেচোন। মানুহে আগবাঢ়ি যাব পাৰে আৰু তেতিয়া।
অ' কিন্তু এতিয়া সেই সঠিক ব্যৱহাৰটোৱে মানে কৰিব পাৰা নাই মানুহবোৰে য'তে-ত'তে যি তি হৈ যায় মানে।
আজিকালি মানুহে ইমান মানে দেৰি দেৰিকে উঠে, তাৰ কাৰণে চব কামবোৰ পিছুৱাই যাই থাকে পিছুৱাই যাই থাকে নিমিলেই আজিকালি কামবোৰ।
এতিয়া মানুহে জলদি উঠিলে। ভাল এটা মানে স্বাস্থ্যও হৈ থাকিল কামবোৰো সঠিক ভাৱে হৈ যায়। তেনকা কথা।
ভাল সময় পৰিচালনা কৰিব জানিলে তেতিয়া আমাৰ এই টেনচন চেনচন বোৰো নহয় আৰু আমি কাম বোৰ বহুত কাম একেলগে হৈ যায়। লগতে আমাৰ অ' বেলেঞ্চ এটা থাকে। ন' আমাৰ অ' কামক লৈ মানেটো সেইটো বস্তু ভাল হয়। কিন্তু নাই ডিচিপ্লিন থাকে সেই ডিচিপ্লিনটো আজিকালি নোহোৱা হৈছে।
সেইটোৱে কথা। মানুহৰ সেইকাৰণে চববোৰ মানে সঠিক টাইমত নহয়েই মানে। সঠিক সময়ত নহয়েই এই বস্তুবোৰ কাৰণে।
তাকে,
ইমান মানে লেধাম হৈ যায় আছে বস্তুবোৰ। সঠিক টাইমত নহয়েই বস্তুবোৰ।
অ', এতিয়া-এতিয়া যদি মানুহবোৰে যদি এখন যদি ৰুটিন এখন বনাই লয় যে আজি, পৰা মই এইখিনি এইখিনি কাম কৰিম এতিয়া কাম বোৰো সিহঁতৰ জল্দি হৈ যাব। তহতে কিবা এটা নিজৰ কাৰণেও সময় পালে পিছলে কিন্তু অহ সেইখিনি নকৰে আৰু পিছত। কব যে মোৰ নিজৰ কাৰণেতো সময়ে নহলে বা মোৰ সময়ত কাম খিনিয়ে পূৰণ নহলে।
মানুহ বোলে আজিকালি মানে ৰেচ লবই নোৱাৰে সময়ে নাথাকে সিহঁত।
পিছত কয় যে মানে ৰেচ লোৱাই নহল বিশ্ৰাম লোৱাই নহ'ল সেনেকুৱা কৈ থাকে আৰু। কিন্তু এইটো নিজৰ ভুলৰ কাৰণে হৈছে আৰু নিজেও বুজি পাব লাগে এই বস্তুটো।
তাকে আৰু সেইবাবে আজিকালি মানুহবোৰৰ বেছি টেনচন-চেনচন বেছি বাঢ়িছে এই বি পি। বি পিৰ বেমাৰ বেছি হোৱা হৈছে বি পিৰ কাৰ হাই বিপিৰ কাৰণে মৰে মানুহবোৰ। সেইবোৰ বেছি হোৱা হৈছে।
মৃত্যুবোৰ আজিকালি বেছিয়ে হৈছে আৰু।
তাকে বৰ দিগদাৰ হৈ গৈছে এইটো,
আকৌ মানসিক ভাৱেও চাপ পৰিছে আৰু বস্তুবোৰ।
অ' তাকে-তাকে।
তই কি ভাব মানে সময়ৰ মানে কেনেধৰণে ব্যৱধান হব লাগে। কি হব এইটো?
উম মোকতো লাগে যে মানুহ বোৰে এখন ক'লো ন মানুহ বোৰে এখন ৰুটিন বনাই লব লাগে। লাগে যে সিহঁতে গোটেই দিনটোত কি কৰিব বিচ বিচাৰে আৰু মানে জানিব লাগিব যে, কোনটো কাম সিহঁতৰ কাৰণে দৰকাৰী হয়। এতিয়া যি কাম চবতে বেছি দৰকাৰ সখিনি কাম আগতে কৰি ল'ব লাগে। এতিয়া ষ্টুডেন্ট ছাত্ৰ হিচাপে যদি কলেজৰ স্কুলৰ কিবা কাম আছে সেইখিনি আগতে কৰি ল'ব লাগে। এতিয়া বোলে যোনদিনাখন দিব লাগে, সেই দিনাখনৰ অন্তিম কাললৈ ৰখি থাকে বোলে তেতিয়া-তেতিয়া দিনদাৰি হৈ যায়। ত' সেই বস্তুটো নহওক যাতে সেইটো কাৰণে সময়ৰ কাম সময়ত কৰাটো দৰকাৰী আৰু।
মানে সময়ৰ কাম সময়ত হ'লে আৰু কিবা জীৱনৰ অধিক মানে শৃংখলাবদ্ধ হৈ থাকে আৰু মানে ডিচিপ্লিন থাকে মানে
অ অ অ
হয় পঢ়া শুনা ভালকে কৰিলে সময়ত পঢ়া শুনা কৰিলে পিচলে ফলাফলটো ভাল হয় সেনেকুৱা হয় ন যদি পিছত মানে ফলাফল বেয়া হোৱাৰ পিছত কয় কি মই পঢ়িবলৈ টাইমে পোৱা নাই সময়ে পোৱা নাই সেনেকুৱা আৰু
সেইকাৰণে মানে দৈনিক কাম বোৰ মানে এটা তালিকা হিচাপে ল'ব লাগিব এতিয়া মানে ভাল আৰু
তাকে
উম
এতিয়া বাচ্ছাবোৰকো যদি সময়ৰ হিচাপত চলাব জানাই এতিয়া পিছলি সিহঁতৰ কাৰণেও উন্নতি এটা হয়
হয়
উন্নতি হয় মানে
অঁ উন্নতি হয় বাৰু
তিহঁতে জানে কি সময়ৰ কেনেকে প্ৰয়োজন কৰিব লাগে
উম উম এজন
এ যেতিয়া মানে ষ্টুডেন্ট এজনে সময়টো কেনেদৰে মানে মানি চলিব লাগে কি হব তইটো
ছাত্ৰ ছাত্ৰী সকলে মোৰ হিচাপত সিহঁতে আচলতে যোনটো বস্তুত গুৰুত্ব দিব লাগে সিহতৰ পঢ়া শুনাটোত সেইটোত গুৰুত্ব দি ইপিনে এখন ৰুটিন বনাই ললে। অ', যে মই এইটো এইটো এনেকে কৰিম আজি, এইটো এইটো পঢ়িম বা কিবা সেনেকে যদি এখন ৰুটিন বনাই লয় তে সেইটো অলপ উপকাৰ কৰে আৰু সিহঁতৰ আৰু তাৰে বাহিৰে তাৰ বাহিৰে যদি সিহঁতে এতিয়া কোনোবা কোনোবা পঢ়াত ইমান ভাল নহয় পিনে বা বেলেগ কিবাহত ভাল হ'ব যে খেলা ধূলাত বা কিবা নাচ গানত, অংশ ত' সেনেকে সিহঁতে সেই বস্তুটোক মানে গুৰুত্বটো দিবল জানিব লাগিব আৰু সেইটোৰ লগালগি পঢ়াটোকো ৰাখিব লাগিব যিহেতু এইটো বেচিক আমাৰ এডুকেশ্বনটো দৰকাৰী হয়, বেচিক শিক্ষাটোও দৰকাৰী হয় ন? এতিয়া ক'বাত গ'লেও তোমাকতো সুধিবই ন যে তোমাৰ পঢ়া শুনা কি আছে বা কিবা তে সেইখিনি সেনেকে যদি লৈ যাব পাৰে গঢ়াই লৈ যাব পাৰে, তেতিয়া ভাল আছে
সেইটোৱে, এতিয়া যিজন ল'ৰা ছাত্ৰ ছাত্ৰীয়ে পঢ়াশুনাত ভাল নহয়, সেইবোৰে অলপ বেছিকে সময় ওলাই কিনে পঢ়িব লাগে। তেতিয়াতো নিশ্চয় ভাল হ'ব ন বস্তুটো।
অ, সেইটোতো হয়, তই কি ভাব এন নে, কেনেকে কি পঢ়িব পাৰি সময়টোক লৈ
সময়টো ধৰ এতিয়া মানে কি আৰু দৈনিক কামবোৰ সঠিকভাৱে হ'ব লাগে। এটা মানে ভাল কৌশলেৰে তালিকা এখন বনাই ল'ব লাগে। তেতিয়া মানে চব বস্তু ঠিক হৈ যায় আৰু পঢ়া শুনাত মানুহবোৰে ভাল হয়। নিজৰ কামবোৰ সঠিকভাৱে কৰিব পাৰে যিটো মানে পিছদিনাখন যিটো ভাবে কি এইটো টাইমত এইটো কৰিম এইটো সময়ত এইটো কৰিম সেইটো যাতে এটা মানে যিটো ভাবে মানে সেনেকে কৰিব পাৰি যেতিয়া তই মানুহজনে জল দি উঠিব এনেকুৱা ক
আৰু তেতিয়া মানুহৰ স্বাস্থ্যও ভালে থাকে আৰু বুজিছ
অ সেইটোতো হয়
উম
এইটোও হয় বাৰু অ বাকী হেৰি কি কয় অহ
আজিকালি আকৌ মানুহেও মানে সময়বোৰ বেছি অপচয় কৰে
সেইটো হয় আজিকালি এলেহুৱা হৈছে আৰু ফোনতে এই ৰিল চিল চাই থাকি ইপিনে আধা সময়তো তাতে কটাই দিব
সেইটোৱেই আনএমপ্লয়মেণ্ট বেছি বাঢ়ি গৈছে
অ চাকৰিটোতো চাকৰি বাদে হয় এ ঘৰত যিখিনি আ হাউছ উৱাইফ থাকে বা কিবা সিহঁতেও মোবাইলটো বেছি টিপি থাকিব টিপি থাকি কা কাম বোৰ নহব আৰু পিছত কব যে এই কাম বোৰে নহলে কিবা কিবি অথচ' সিহঁতে টিপি থাকে ফোনটো সেইবোৰো বহুত দিগদাৰি কৰি দিয়ে
এলেহুৱা বিচনাতে থাকে একদম সেইটো কাৰণে একো নিমিলে সিহঁতৰ
সেইটোৱে
আৰু হেৰি কি কয় আৰু বহুত মানুহ এনেকুৱা থাকে অফিচত গ'লেও কাম বোৰ নকৰে এ ফোনটো টিপি থাকিব নিজৰ সময়ৰ কাম খিনি তাত কিবা যদি অফিচত দিব লগা থাকে সেইবোৰ নিদিব পিছত গ বোলে ভালকে অ সেয়া নাপালে আকৌ খংটো তা তাতে কৰিব যে মই কাম কৰি পিনেও মই নাপালো কিন্তু যোনটো কাম যোনটো স সঠিক সময়ত কৰিব লাগিছিলে সেই সঠিক সময়তটো নকৰিলে নকৰি পিনে সেয়া হৈ গল
সেইটোৱে কথা তাৰপিছত গালিও খাব
তাকে সময়ৰ সময়ৰ মূল ভাৱ টো জানাতো বহুত দৰকাৰী চবৰে কাৰণে যে কোনটো সময়ত আমি কোনটো বস্তু কৰাতো সঠিক হয় কোনটো কেনেকে কৰিব লাগিব কোনটো কৰিলে কি লাভটো হব বা কি সেয়া হব সেইখিনি জানাতো বৰ দৰকাৰী
সেইটোৱে কথা
উম এনে তই কি কেনেকে কি নিজৰ সময়খিনি মিলাও
মইতো আগদিনা ভাবো আৰু কি কালি এইটো টাইমত এইটো কৰিম এইটো সময়ত কৰিম সেনেকে যিটো ভাব আৰু তালিকা মতে সেনেকে তালিকামতে কৰোঁ আৰু এতিয়া মানে গোটেই দিনটোত কাম কৰি কিনে পিছৰে আজৰি হব পাৰি আৰু তেতিয়া নিজৰ হেল্থটো মানে নিজৰ স্বাস্থ্যটোও ভালে থাকিল আকৌ এনেকুৱা কথা আৰু বেছি মানে ম মানসিকভাৱে চাপ নপৰে কি এইটো নহ'ল পিছলে সেইটো টাইমত এইটো কৰিব লাগিছিলে সেনেকুৱা ধৰণৰ মানসিক ভাৱে স মানে সুস্থ সবল থাকে আৰু মানুহজন পিছলে
আৰু মানসিকভাৱে সুস্থ সবল থাকিলে টাইমটো কেনেদৰে পৰিচালন কৰিব সেই লাগে সেইটো জান লাগে আৰু
বুজিছো
বজিছো বজিছো সেইটোতো হয় সেইটো ভালে কথা মানসিক ভাৱেও বেছি সেয়া নপৰে প্ৰেচাৰ নপৰে সেইটো ভালে কথা সময়টো ভালকে মূল ভাৱটো দিলে ভাল কথা হয় বাৰু
নিজৰ যোৰ আৰু গুৰুত্বপূৰ্ণ কাম আছে সেইোৰগ কৰি লব ল আৰু সঠ সময়ত
অ সেইটোয়ে আজিকালি আজিকালি মানুহবোৰে ন কৰে ন একদম এ একদম অন্তিম কাললে ৰাখিব বস্তুবোৰ সেইটো বৰ বেয়া স্বভাৱ এটা হৈ গৈছে চবৰে
ঠেলি ঠেলি থ'ব
অ সেইটো হলে বেয়া হৈ যায় আৰু এতিয়া এতিয়া আমি যেনেকে সময়ত বোলে কিবা প্ৰজেক্ট এচাইনমেন্টত দি সেইবোৰ সময়ত কৰি থব লাগে একদিনা আগ ৰাটি কি কৰিলে গোটেই ৰাতিটো বহি বহি লিখিব লাগিলে সেই আমাৰ টোপনিতোও নহলে আমাৰ গা শৰীৰতো কষ্ট পালে গা টোও কষ্ট পালে মানসিক ভাৱেও আমি কষ্ট পালো ত সেইটো এটা বেয়া বস্তু হৈ যায় আৰু মোৰ হিচাপত
ৰাতি ৰাতি জাগি থাকে সঠিক ভাৱে মানে বিশ্ৰামটো নকৰে হেল মানে স্বাস্থ্যৰ ওপৰত ধ্যান নিদিয়ে
তাকে দে দে হ'ব দে তে চব পাতিম